হেল্ল'।
অ', কওক।
কি কৰিছা?
এনে অলপমান খোজকাঢ়ি আছো বাহিৰৰ ফালে। এনেই অলপ খোজ কঢ়ি আছো বাহিৰৰ পিনে। অলপ মানে মানে ইভিনিং ৱাক। চাহ তাহ এতিয়া বৰ্তমান খোৱা নাই বৰ্তমান খোৱা নাই ৰ'ব এই মা ওলাই গৈছে অলপ বাহিৰত। চাব ম মান ঘৰত মানুহ নাই, মই ভাবছো মই বনাম বুলি এ, এতিয়া নবনাও অলপমান খোজকাঢ়ো মানে পেটটো বহুত ওলাই গৈছে মোৰ। বহুত ওলাই গৈছে সেইটো কাৰণে অলপমান খোজ কঢ়ি আছোঁ। কওক? আপোনাৰ ভালনে খবৰ?
এই ভাত মই চাহ অলপ আগতে নিজে বনাই খালোঁ, চাহ আৰু বিস্কুট খালোঁ। তাৰপিছত আৰু গধূলি ৰাতিৰ কাৰণে কিবা খানা আইতা বনাব লাগিব আৰু।
অ খানা বনাব লাগিব আৰু। আপুনি কি অকলে থাকে নেকি?
অ বৰ্তমান অকলে আছো এতিয়া। মই বাহিৰত আছো নহয় সেইকাৰণে অ অ মই বাহিৰত আছো সেইকাৰণে অকলে আছো। তুমি?
অ। মই মইতো ঘৰত অকলে আছো, মা অলপ ওলাই গৈছে ৰ'ব এই কিবা এটা কাম আছে মা কামত গৈছে অলপমান ওলাই চব্জি বজাৰ আনিব। চব্জি বজাৰ আনিব গৈছে আৰু এটা কিবা কাম আছে। গোটৰ কাম আছে কিবা গোটৰ কাম, পইচা-চইচা মিলাব লাগে সেইবিলাক সেইবিলাক কামত গৈছে, আহিব অলপ পিছ আহি পাব আৰু মাক ল'ব যাব লাগিব। আমাৰ আৰু পাহাৰত ন পাহাৰো উঠি আহিব নোৱাৰে, মাৰ অলপমান ভৰিৰ বিষ আছে।
অ অ।
পিছে আপোনালোকৰ কোনখিনিত আছে পাহাৰৰ পাহাৰত থাকে নেকি আপুনি?
মোৰ পাহাৰতো নাই আমাৰ মানে ই ইমান পাহাৰ নাই সমানেই হয়।
সমানেই নেকি?
অ সমানে পাহাৰ নাই আমাৰ মানে, তোমাৰ মানে পাহাৰ আছে?
এ পাহাৰ মানে কি ক'ব আৰু আপুনি উঠি আহিলে আপুনি ক'ব আৰু মই একেবাৰে হেৰিত যাই আছো নেকি, স্বৰ্গত যাই আছো নেকি এনেকা লাগে।
হয় নেকি অ, কি বোলে পানী-চানীটো দিগ পানীৰ-চানীৰতো দিগদাৰ নাই? পানীৰ
পানীৰতো দিগদাৰ আছে নোহোৱা নহয় কিন্তু ইমানো ভেজাল পোৱা নাই মানে ইমানো, অশান্তি পোৱা নাই পানীৰ বিষয়ে। মানে ধৰি লওক পানী আহে ধৰি লওক আমাৰ তাতে একদিন দুদিন আহিব তিনদিন আহিব হায়েষ্ট তিনদিন। সপ্তাহ তিন দিন আহে, সপ্তাহত তিনদিনে আহিব নোনষ্টপ কিতাবা কিতাবা নাহে কিতাবা কিতাবা ধৰি লওক সাত দিনে আহিব।
হয় নেকি? কি পই, কি পানী আৰু এইটো।
এইটো ডাইৰেক্ট চাপ্লাই পানী, এইটো তলো পৰা আমি কিনি কেনে চাপ্লাই কৰে মানে যোনটো আমাৰ একদম আমাৰ তলত যোনটো ঘট থাকে আমাৰ তলত যোনটো ঘৰত থাকে সি মানে মটৰ লগাইছে ডাঙৰ মটৰ জাণ্টৰ তো সেইটো দি এশ এশ এশ ত্ৰিশটা ঘৰ, এশ ত্ৰিশটা ঘৰত পানী দিয়ে।
মানে সেই এশ ত্ৰিশটা ঘৰত, মানে তোমালোকে পানী তো কৰ খোৱা? কোৱাৰ পানী খোৱা নে তোমালোকে
সেইটো তলৰ পৰা আহে, ব্র তলৰ পৰা আহে।
আমাৰ মানে আমাৰ আমাৰ মানে মানে অ তাতে পাহাৰত ঘৰ আছে মোৰ ফ্ৰেণ্ডৰে ঘৰ আছে মই তাৰ ঘৰত গৈছিলো। সিহঁতৰ মানে ঝৰ্ণাৰ পৰা পানী আহে, নন ষ্টপ আহি থাকে ইমান চাফা পানী নকবা। এ মই ঝৰ্ণাতো গৈছিলো চাব কাৰণে কেনেকুৱা পানী।
হয় নেকি? তহঁতে যি ঝৰ্না পানী একেবাৰে মানে কি ঝৰ্ণা পৰা উঠাই কেনে ফিল্টাৰ কৰি খাই নেকি?
উম উম পানী কৰিবয়ে নালাগে ইমান চাফা তাকো, সিহঁতে ফিল্টাৰ কৰি খায়। অ', তাকো ফিল্টাৰ কৰিকে খায়, অ'।
পাহাৰ হ'ব লাগে, পাহাৰ হ'লেও ঝৰ্ণা এটা থাকিব লাগে কিন্তু এটো ঝৰ্ণা নাই। এতিয়া অ', খালি জংঘল আছে। আৰু মানুহ আছে সেইটোৱে, বেলেগ ঝৰ্ণা তৰনা নাই আৰু।
অ', সিহঁতৰ পানীতো আহ সেইটোৱে আছে তোমাৰ অ', ডাঙৰ ঝৰ্ণা আছে আৰু ভালো লাগে দেখিব কাৰণে।
অ', দেখিব অলপ ভাল লাগে ন কি আকৌ ওপৰে দি ঝৰ্ণা টাইপ পৰি আছে।
ঝৰ্ণাৰ পানী এ তোমাৰ আহ একদম চাফা ন নক'বা আৰু।
হয় নেকি।
উম তুমি ক'বাত নক অ', ন কুঁৱা, অ', কুঁৱাৰ নিচিনা পানী মানে কুঁৱা পানী আৰু ঝৰ্ণাৰ পানী একে লাগে দেখাত, একদম ভাল লাগে দেখি। ঠিকে, অ সেইকাৰণে মই গ'লে মানে সিহঁতৰ ঘৰত গা চা ধুইকে আহো। ইমান ভাল লাগে ন পানীটো আৰু তোমাৰ ন
আমাৰ লগৰ ল'ৰা এটা আছে ৰ'ব, এই অলপমান। নাৰেঙগী সেইফেলে অলপমান আগৰফালে ত তাহাঁতক পাহাৰতে কিন্তু তাহাঁতৰ পাহাৰটো একদম বেছি ভাল কিয় কে তাহাঁতৰ পাহাৰটো ওখ হ'ব পাৰে কিন্তু তাহাঁতৰ এটা ঝৰ্ণা একদম ঝৰ্ণা টাইপ, ঝৰ্ণাটা বৈ আহিব একদম নদী, পুখুৰী টাইপ এনেকা থাকিব ঝৰ্ণাতোৰ। হে পুৰা পানী থাকে। এ তাতে গা ধুই কি ভাল লাগে পুৰা একদম ঝৰ্ণা পানী। পুৰা পৰি থাকে ঠাণ্ডা, ঠাণ্ডা দিনতো আৰু মজা লাগে ঠাণ্ডা দিনত একদম ঠাণ্ডা হৈ যায়, গৰম দিনত যি পানীতো একদম পুৰা ঠাণ্ডা হৈ থাকিব, গৰম দিনত চায়া পৰি থাকে ন ওপৰৰ ফালে।
উম উম উম, তুমি ঠিকেই কলা।
চায়া পৰি থাকে তো ৰ'দটো বেছি নাহিলে সেই
ঠাণ্ডা পানীত গা ধুব আৰু জগনত যাইকে গা ধুব আৰু তোমাৰ ঝৰ্ণা পানী অ এনে খেলিব ইমান ভাল লাগে। এনেকে মাছ চাছ মাৰিব আমাৰ পিনে ঝৰ্ণাত মাছো আছে জানে মই লাষ্ট টাইম তোমাৰ অ দং বুলি আছে দং সেইটো মানে বন্ধ কৰিব পাৰি অ মই দংটো মানে আমি চাৰি সাতজন মিলিকে চাৰি পাঁচজন মিলিকে দংটো পুৰা বন্ধ কৰিকে মানে পুৰা মা ছ পাইছো গাতৰ পৰা এই বম বম মাছ চেং মাছ মাগুৰ মাছ মাগুৰ মাছ মানে আহ সৰু সৰু পুঠি মাছ বোৰ এ ধুনীয়া ধেৰ মছ ধৰিছো ধৰি কে তোমাৰ আমি পাহাৰতে বাঁহৰ চুঙাত ভৰাই কে ই ধুনীয়াকে বনাইকে ত চাউল দালি চব লৈ গৈছিলো। তাতে পাহাৰত যাইকে বনাইছো তেল চেল লৈ গৈছিলো চুঙাত পুৰা বনাই ছো ভাত চাত পুৰা খাইছো ইমান মজা লাগিছে। এই নকবা লাষ্টে মানে পিকনিক খোৱাৰ দৰে হৈছে, এ তাৰপিছত মানে আমি চবে মানে বেলেগ বেলেগ জাগাত গ'লো আকৌ যাম বুলি ভাবিছো সিহঁতে আহিব বোলে তাৰপিছত আকৌ যাম। এই বাঁহৰ চুঙাত ভাত খাব লাগে আৰু ত বাঁহৰ চুঙাত মাছ বনাইকে খাব লাগে ন? কবা ইমান ধুনীয়া টেষ্টি হয়, তুমি খাই পাইছা নে কেতিয়াবা বাঁহৰ চুঙাত?
অ অ বাঁহৰ চুঙাত মই কি খোৱা নাই, বাঁহৰ চুঙাত চব বস্তু খাইছো আমাৰ অসমীয়া ট্ৰেডিচনেল যি ফুড আছে চব খাই পিছো কাৰণ বিশেষকৈ মই গাঁৱত গৈছিলো বিশেষ ক গাঁৱত যায় কেনেহে মই বাঁহৰ চুঙা খাই, বাঁহৰ চুঙা খাই কেনেহে বে বেছি ভাল লাগিছ এ মাহীয়ে ব
এই বাহৰ এটা টেষ্ট থাকে, বাঁহৰ চুঙাৰ মানে বেলেগ
এ বাহঁৰ চুঙাত আপুনি যি বনাক আপুনি বাঁহাৰ চুঙাত আপুনি ধৰি লওক মাংসটো বনাই দিয়ক। একদম এটা টেষ্ট আহিছে বস্তুটো, আপোনাৰ আৰু যিটো খৰিত বাকীৰ বাঁহৰ চুঙা আৰু খৰিত প পুৰিচ পুৰি পুৰিলে এক
পাহাৰত তোমাৰ গেছ ক'ত পাম কোৱাচোন আমিতো বহুত দিনো পৰিছো। আৰু মাছ বনাইছে। আৰু তোমাৰ একবাৰ গাঁহৰি বনাইছিলো তেনেকুৱাকে পুৰিকে বাঁহৰ চুঙাত এ নকবা এ ধুনীয়াল
গাঁৱততো বহুত খাইছো পিকনিকত আমিও এনেকে এনেকে ভাবিলো আৰু এনে এনে যাম আৰু অলপ পিকনিক - চিকনিক কৰো বুলি কেনে এই বোলে আমি এটা পাহাৰত গ'লো পাহাৰৰ ফালে এটা দং আছে মানে ব একটা ঝৰ্ণা টাইপ তাতে কেইবাটাও ওপৰফালে গ'লো। ওপৰত যাই কেনে পুৰা বহিলো, বহি কেনে তাত নিজৰ পুৰা পানী পৰি আছে তাতে পুৰা গা চা ধুলো তাত তেই খৰী জ্বলাই কেনে একেবাৰে তাতে পুৰা পিকনিক বনাই দিছো আমিও।
অ ভাল লাগে তেনেকুৱা জাগাত মানে অ মই এই টো ক'লো নহয় তোমাক আমি লাষ্ট টাইম এইটো খালো বুলি বাঁহৰ চুঙাত তাৰ তাৰ আগৰ বাৰতোৰ একবাৰ আমি খাইছিলো হা সেইদিনা কি হ'ল আমি হালধি লৈ যাব পাহৰি গৈছিলো, হালধি নিদি কিনাই, অ হালধি লৈ যাব পাহৰি গৈছো তেল। হালধি দিয়াই নাই, বগা হৈ আছিলে কিন্তু খোৱাতে ইমান টেষ্টি লাগি যে। বিলাহী তোমাৰ পিয়াজ - চিয়াজ চব লৈ গলো, হালধিয়ে লৈ যাব পাহৰি গলো। হালধি নোহোৱা কাৰণে অ খানাটো বগা হৈ গল। দেখাতো বগা বগা এহে বগা বগ অ বইল হৈ গ'ল। নহয় আমি চিকেন নাই, মাছ মাৰিছো পাহাৰতে মাছ মাৰিছো, পাহাৰতে খাইছো। তোমাৰ এই নকবা এই ডাঙৰ - ডাঙৰ পইটো নিচলা মাছ নিছলা মাছ কিন্তু ধেৰ পাইছিলো। অ এইটো দঙত মানে নিচলা মাছ ব বহুত ধেৰ পোৱা যায়। চেং মাছ আৰু নিচলা মাছ আৰু পুঠি মাছ এই তিনিটা মাছে বেছিকে পোৱা যায়।
মই দঙৰ ফালে এনেকুৱা দং চাইডৰ ফালে যোৱা নাই, মই খালি এই পাহাৰৰ ঝৰ্ণাৰ ফালে গৈছো বেছিকৈ।
এই শুনা এটা কথাটো, অ আমাৰ মানে তাতে হাল দিয়ে দিয়া নাই হালধি নোহোৱা কাৰণে বগা হৈ গৈছে, ত আকৌ খানাটো টেষ্টি হৈছে নক পাহাৰৰ ন যিহেতু এইটোতো অৰ্গেনিক বহুত ভিটামিন থাকে এইবোৰত এই খাইছো পুৰা, দগৰি খাইছো, ভাল লাগিছে। তুমি তেনেকুৱাকে কি অ, তুমি খাইছা তে তেনু তেনু কি তেনেকুৱা
এনেকা মোৰ নেক্স পিৰিয়েঞ্চটো নাই এনেকা যে মই কৰবা ভাছ মাৰা এনেকা ডং - চং চাইডত যোৱা না মই খালি এইটোৱে পাহাৰত ঝৰ্ণা ফালে গৈছো, ঝৰ্ণা ফালে ৰিলেক্স কৰিছো সেনেকে সেনেকে বস্তু কেইটামান পাইছোঁ যেনেকা ধৰি লওক গছ পাইছোঁ আমৰ গছ পুলি । উঠাই ল'লো আমৰ আম গিলা উঠাই ল'লো গৰমৰ চিজন আছিল নহ আম উঠাই ল'লো এই বোলে। গছ পালোঁ। এটাক বা এটা মানুহে আৰু ডঙৰ গৈ আমাৰ ঝৰ্ণাৰ ফালে যাওঁ নহ। এটা মাজত এটা ঘৰ তাতে কিবা এটা কিবা এটা ফল পায় হা ফলটো নাম পাহৰি গ'লো ফলটো পাই ত' কি কৰোঁ এতিয়াতো মানুহটো ওলাই নাহে ওলাই নাহে মানুহটো মানুহ ঘৰৰ ভিতৰতে থাকে তাৰে বাহিৰৰ ফালত ফলটো পাৰবো লাগে আমি কি কৰোঁ আমি অ' জলফাই, জলফাই। জলফাই, জলফাইটো তাৰপিছত কি খাব মন যায় কি কৰোঁ আমি। ডাইৰেক্ট ধৰি কিনে ডাইৰেক্ট এজনক উঠাই দিওঁ এজনৰ ওপৰত এজনক মোৰ ওপৰত ধৰি লওক এক
জলফাইটো টেঙা থাকে নেকি বহুত?
অ', অ' টেঙা থাকে আমিতো নিমখ লৈ যাওঁ আমি নিমখ চিমখ লৈ যাওঁ কলা নিমখ লৈ যাওঁ।
খাবই নোৱাৰো মানে জল পকা জলফাইহে খাব পাৰি এই টেঙাটো মানে খাবই নোৱাৰো।
এ' কিয় টেঙাটো ভাল লাগে কি কয় আপুনি একেটা কা কাটি কেনে কাটি কেনে যিটো কৰি কেনে না নিমখৰ লগত পুৰা খাই
জলফাইৰ টেঙাটো নক'বা বহুত টেঙা লাগে এনেই টেঙাটো খোৱা যায় কিন্তু জল টেঙাটো খাবই নোৱাৰোঁ মই।
মই খাবা পাৰোঁ মোৰ একদম ভাল লাগি কিয় কাৰন বস্তুটো টেঙা বেছি নহ। গৰম দিনৰ বেছি আৰু বেছিভাগ আমি কি কৰোঁ এইবিলাকে কৰোঁ তে লৈ তেতলি লৈ যাওঁ তেতলি ধৰ গছৰ পৰা তেতলি পাৰি কেনে সেইগিলাক লৈ যাওঁ তেতলি গিলা খুলি কেনে পুৰা পানী দি কেনে তোমাৰ কল, কল। কলগছৰ কল তাতে পুৰা তেতলি গিলা হেৰি কৰোঁ মিক্স কৰোঁ। তাতে মই আমি ঢালোঁ মছলা তাতে আপোনাৰ ধৰি লওক জিৰা পাউদাৰ ঢালোঁ।
অ ভাল লাগে জিৰা চিৰা জিৰা চিৰা দিকে একদম মিক্স কৰিকে। কলা নিমখ জলকীয়া সৰু সৰুকৈ কাটিকে একদম মিহিকে পুৰা মচিকে
না জাল শুনক না জ্বলাটো যে দুটা দিওঁ। দুটা নে তিনিটা হাইয়েস্ট আৰু ভোট জলকীয়া দিও ভোট জলকীয়া দিও দুটা। এ পুৰা একদম এনেক পানীত জাপ মাৰ দিওঁ পানীত জাপ মাৰি পিছত আহ, আহ কি ঠাণ্ডা লাগি যায়। হেৰি আহে এতিয়া আৰু সেনেকা। এসময়ত কিন্তু বহুত পঢ়িছোঁ।
অ দিয়া ঠিকে আছে ইয়াৰ বিষয়ে ভালকে পিছত আৰু আলোচনা কৰিম দিয়া তোমাৰ লগত।
অহ, অহ মোৰো ভাল লাগিল আপোনাৰ লগত কথা পাতি। অ দিয়ক ঠিক আছে।